আৰু উম শুনিছা। অ
তিছ এতিয়া
বা।
দেখা চ
শুনিছা?
শুনিছো শুনিছো এতিয়া চাহ খালানে নাই?
অ মই চাহে খাই আছো।
অ।
উম।
হেল্ল'।
উম, কোৱা।
মাহঁতে কি কৰিছে?
মাহতে আছে মোবাইল চাই, টিভি চাই।
অ,
উম,
তুমি অসমৰ বাহিৰত কি কি জেগালৈ গৈছা?
মই গৈছোঁ, অৰুণাচল গলো, কলকাতা গলো। আৰু জানাই। এবাৰ মোৰ নেপাল যাব মন, নেপাল যাম চাগে এইটো বছৰৰ লাষ্টৰ ফালে।
অহ,
অকণমান পাৰে
উম, তোমালোকৰ পৰা ন?
তাৰমানে মই ডাইৰেক্ট লখিমপুৰ নহয় গহপুৰ চিনি পোৱা?
অহ,
মই, তাৰ হয়।
অহ, অ, একচলি আমি যে গৈছিলো অৰুণাচল তেজপুৰ হৈ গৈছিলো।
অ' অ' টাউনৰ ফালে গৈছা।
অ ' অ'
আৰু আমাৰ ঘৰপা অনে, এটা মানে ভিতৰে -ভিতৰে ৰাস্তা আছে। ডাইৰেক্ট অৰুণাচলৰ পৰা আপাৰ বেলি যাম বুলি কয় তাত। ত ' উলালুদে। পাৰি মানে আধা ঘন্টাতে পাই যায় বহুত ধুনীয়া জেগাটো আমাৰ সেইফালৰ মানুহ বিলাক, বেছিভাগ তালৈকে যায় ফুৰিবলে।
এয়া অ' তেজ, পুৰৰফালে গলে প্ৰথমতে কিবা ভালুুকপুং পায় নেকি?
অহ' ভালুকপুং অহ',
অহ, ভালুকপুংটো প্লিছ,
অহ, 'তাত আমাৰ বহু দ, পিকনিক খাবলৈ যে মইও গৈ পাইছো।
অ', নেচাৰেল বস্তু
উম 'আৰু অৰুণাচলৰ যে, ইটানগৰ তাৰে হেৰিখন ডিষ্টিক খন। সেইখনো আমাৰ বেছি দূৰ নহয়, ইটানগৰো।
উম'।
একঘণ্টা মানে পাই যায় গে। এঘণ্টাও নালাগে।
লাগিব চাগে ট্ৰেফিক- চেফিক থাকিলে।
হা'।
ট্ৰেফিক-চেফিক থাকিলে লাগিব। এক ঘন্টা যদি,
ফালে সেইফালে ইমান ট্ৰেফিক নাথাকে আমাৰ সেইফালে।
অহ'। তুমি ঘৰত থাকি ভাল পোৱা নে, ইয়াতে থাকি ভাল পোৱা গুৱাহাটী?
ঘৰত থাকি ভাল লাগে মোৰ।
উম। তোমাৰ যদি, তুমি যদি অ' কোৱা?
কোৱা?
তুমি যদি এনেকুৱা আমাৰ নিচিনা ঠাইত থাকিলা হয়। মানে ৰাণী চাইটো নাথাকি যদি তুমি এইটো জি এ ৰ চাইত থাকিলা হয়, তেতিয়লেত ভাল লাগিলে হয়। সেইফালে ইমান একো বস্তু নাই ন, ক'বাত যাম বুলিও যাব নোৱাৰি না একো শ্বপিং কৰিব নোৱাৰি।
অ তো আৰু জানা, আমাৰ ইমান দিগদাৰ হয়। আমাৰ ওচৰতে দোকান এখন আছে যে তাৰ পৰা আনো আৰু জিঅ' মাৰ্টৰ বস্তু আহে ন অনলাইনত। হেল্ল'। মাহটোৰ পৰা আনিব লগা হয়। উ এফালত সঁচা কিয় একোতা লা ত হেৰিয়ে নাই।
উম', এইফালে হলে তোমাৰ ভালো লাগিল হয়।
অ', হয় বাৰু। আৰু হোষ্টেলত থাকিই আৰু হোষ্টেল কেতিয়াও নাথাকো আৰু।
উম'।
ম খানা না খানা ভাল। না পানী ভাল, ইমান বেয়া। খোৱাৰ পানীটো ভাল? জান মাজে মাজে টুপুৰা টোপুৰি কে আইৰন পৰে।
চুলি তুলি গৈছে ন? এইয়াতে থাকিলে চুলি যায়ে। আমাৰো গৈছে।
ইয়ালৈ যেতিয়া আহিছিলো মোৰ চুলি পুৰা ককালৰ তলত আছিলে। আমাৰ মানে আমি সোমোৱা - সৰুৰ পৰাই মানে চুলি ৰাখো। তাৰপাছত ইয়ালে, কৰি পেলালো কাটি। ত মানে ৰাখিব নোৱাৰি। লিংলিঙীয়া হৈ থাকে যে, বেছি কম হৈ গলে।
অ। সাকাকে
তেওঁলোকৰ সেইফালে পানী ইমানো বেয়া নহয় হয় নাই?
বেয়া নহয়। কোনোবা কোনোবা ছাইডত ভাল বেয়া এনেকুৱা।
অ সেইটো, আমাৰ মাহী আগতে খানাপাৰাত আছিলে। তাৰ পানী খিনি, বৰ ভাল আছিলে। তাৰমানে তালে তাত যদি মই মানে এবাৰ এই যে লকডাউনৰ টাইমত, হেল্ল', হেল্ল',
হেল্ল' হেল্ল', উম কোৱা।
অ। তাৰ মানে এ মাহীৰ হতৰ তাত বোলো লকডাউনৰ টাইমত। মই তাতে ফচি গৈছিলো।
অ।
সেই তেতিয়া মানে, তেতিয়া তাৰ পানীখিনি বৰ ভাল আছিলে। স্কিন ভাল যায়। হয়টো উ
মা
হেল্ল',
কোৱা। শুনিচা?
অ শুনিছো?
উম।
তাৰমানে লগৰ এজনে কিবা এটা সুধি আছিলে।
অহ।
কাইলৈ তোমালোকৰ আছে নাই ক্লাছ?
আমাৰ আছে। স তাৰে আৰু। স তাকে। শনিবাৰ আৰু দেওবাৰে? অ বাকী থাকে। যাবই মন নাযায়?
আমাৰ আকৌ শনিবাৰে হাফ ক্লাছ হয়।
অ কেইটাৰ পৰা কেইটা লাগে তোমালোকৰ?
আমাৰ ইনেই নটাৰ পৰা চাৰিটালৈকে?
উম
তোমাৰ তুমি কমপ্লিট হোৱাৰ পিছতে ডাইৰেক্ তাৰ মানে নিজে জব বিচাৰিবলৈ মানে কি।
আমাৰ ন। আমাৰ উ। আমাৰো তাৰপৰা প্লেচমেন নিদিয়ে, আমি নিজেই একজাম দিব লাগিব।
অ
একজাম দিব লাগিব ইণ্টাৰভিউ দিব লাগিব তেনেকে হ'ব আৰু।
হা
ইন্টাৰভিউ দিব লাগিব একজাম দিব লাগিব তেনেকে আৰু। পালে পালো নাপালে। নাই আৰু তেনেকুৱা?
উম
তোমালোকৰ ডাইৰেক্ট দিব চাগে ন?
তাৰ মানে আছে বুলি কৈ থাকে প্লেচমেন্ট কিন্তু মানেলে আমাৰ কলেজৰ পৰা জোনখনত দিয়ে ন। সেইখনৰ প্ৰথম আমি নিজে। ইণ্টাৰ্ণশিপ কৰিব লাগিব। আৰু ইণ্টাৰ্ণশ্বিপ কৰতানে। সিহঁতক। এই ছমাহত মানে এমাহতে সাত হাজাৰ নে কিমানকে দিব লাগিব।
উম
তাৰ উপৰত সি তাত খানাপাৰাতটো ৰুমৰ ভাড়াও ধেই। কিন্তু বে আমি কিন্ত। হষ্টেললে আমি ইন্টা। কৰিব নালাগে? সেইকাৰণে পাহালে বেছিভাগ নায়। যায়
উম
এ যে হেল চিটি হেল চিটি।
অ। উম এই খানাপাৰা এইখন। উম।
মই চাই লৈ মই তেজ। পোৰতো অলপ খবৰ কৰিব পাৰো।
উম যতে পোৱা ততে যাবা আৰু।
অ। তাকে
তোমাৰ তেজপুৰৰ নিচিনা কথাবিলাক নহয় ন।
তাৰ মানে কেনেকুৱা।
তোমাৰ কথাবিলাক হেৰি নিচিনা মানে জাগি ৰোদৰ মানুহ নিচিনা মৰিগাঁও চৰিগাও তেনেকুৱা মানুহ নিচিনা কথা মানে তেজপুৰৰ মানুহ বা গহপুৰৰ মানুহ। কি মানে কথাবিলাক। বেলেগ কয় ন কি কৈছা কি কৈছা এনেকা এনে। কা নিচিনা কয় ন।
উ নাই আমাৰ সিফালৰ মানুহ বিলাক। এতিয়া এনেকেই কয়।
অ হ'ব পাৰে।
অ
মানে লাহে লাহে কয় না এ নাজানো অ। কি কৰ এনেকে। অ অ তো কি। কৰিছা অ। এনেকাতো বেছিকে কয়।
তেন তেজপুৰৰ ফালৰ খিনিয়ে কয় বাৰু।
উম
আনে কিছুমানে কয় দে। কিছুমানে মানে সুৰ লগায় এতিয়া আমাৰ ইয়াতো তাৰ মানে লখিমপুৰত।
উম।
আমাৰ চিনিয়ৰ আছে জুনিয়ৰো আছে সিহঁতে মানে বহুত ষ্টাইলত কয়। এতিয়া মাজে মাজে। সিহঁতি মোৰ লগৰ কিজনী। কৈ থাকে সিফালৰ মানুহ বিলাক ইমান ভাল নালাগে তাৰপিছত যেতিয়া মই চাওঁ তেতিয়া মোক কয় তোৰ কথা। তেনেকুৱা নহয়। কিন্তু মানে সিহঁতৰ কথা কয় আৰু মানে চিনিয়ৰ বহুত বহুত বেছি ষ্টাইলত কয় মানে। সেয়ে তাই মানে।
কয়ে চিনিয়ৰবিলাকে লেবেল দিয়ে।
উম আৰু মানে মই তই তাৰমানে গোটেই চব পৰিয়াল হক আদি আছে হা এতিয়া জুনিয়ৰো আহিছে সিহঁতক পৰিয়ালৰ সিহতি সেইখমানে ইচটালট পাই
উম।
আৰু এনু অ আমাৰ লখিমপুৰ। নপৰেগৈ ন শিম্পুৰা চাইড মান লাগে তেনেকে হয় মই।
অ অ লখিমপুৰৰ কথাবিলাকো বেলেগ মোৰ লগৰ এজনী আ ছিলে।
উম।
তাইও মানে তাইৰ কথাবিলাকো শুনিও ভাল লাগে মানে। ঐ ছোৱালী কি কৰিছা অ।
অ অ অ অ।
খবৰ পাতি নোলোৱাই হলাচোন এন পৰা
কিন্তু ইয়ালৈ অহা পৰা মোৰো আৰু। চেঞ্জো হ'ব পাৰে।
অ হ'ব পাৰে একো নাই হয়ে চবৰে হয়।
উম।
ঠিক আ যদি আমি নলবাৰী ুলত কথা পাতো তেতিয়াাহলে মানে আমাৰ কথা কোৱাৰ টনটো সিহঁতৰ নিচিনা আহে মোৰো কেতিয়াবা তেনেকা আহে মানে নলবাৰীৰ নিচিনা। চাহ খালা
সেইটোৱে আৰু বেছিভাগ মইটো লোৱাৰ আছামৰ মানুহৰ লগতে আছো।
অ সেইকাৰণে।
আৰু বেছিভাগতো আমাৰ হিন্দী কথা পতা হয়, তাৰ মানে আমাৰ লগৰ বেছিভাগ কিছুমান আছে শ্বিলঙৰ কিছুমান কাৰ্বি। শ্বিলঙৰ সেইটো অসমীয়া